হেল্ল'।
হেল্ল'।
অঔ।
কি কৰিছ? এই ফুৰিব গৈছিলোঁ।
ক'ত?
কাজিৰঙালৈ গৈছিলোঁ।
আহ, কাজিৰঙা। কি কি দেখিলি, কি কি চালি, ক'ত থাকিলি, কি ফুৰিলি, কি খালি?
এই বৰ ধুনীয়া জাগা দেই।
হয়নে?
একদম নেচাৰেল মানে-মানে কাজিৰঙা কি এখন ৰাষ্ট্ৰীয় উদ্যয়ান হে ন'। এটা এৰিয়াক মানে সেই নেশচনেল পাৰ্ক ৱাইজ মানে
হেৰি কৰি থৈছে।
হেৰিত, এইটো কি বুলি কয়, এই জীপ চাফাৰী কৰাই যে কৰিলিনে নাই?
অহ, সেয়াই কেনেকুৱা ধুনীয়া, কৰিলোতো। গোটেই জীৱ-জন্তু তাৰপিছত গড় হাতী হৰিণ বহুত দেখিলোঁ জন্তু।
অহ।
অহ, মানে গাইডজনে হেল্প কৰি গৈছে। গাইডজনে মানে হেল্প নকৰা হ'লে মানে, হা!
গাইডজনে আকৌ কৈ যায়।
অহ, তেওঁ মানে কৈ গৈছে হিষ্ট্ৰীবোৰ কথাও আৰু কিমান জ-জীৱ-জন্তু আছে। সেইবোৰ কৈ গৈছে নহ'লে আমি চাগে একো গমে নাপালো হেতেঁন।
অহ।
সেয়া। বাঘ দেখিলোঁ তাত, মানে দূৰৰ পৰা দেখিছোঁ বাৰু দেই বাঘটো। বাঘটো মানে একদম অহ, বহুত ভি ভিতৰত থাকে মানে সিহঁত, একদম পুৰা জংগল এৰিয়াটো সিহঁত থাকে। অহ, মানে তোৰ কেনেকুৱা সিহঁতৰ গেং লৈ থাকে মানে।
নহ'লে বাঘটো মানে চবেই নেদেখে।
অহ। সেইয়া আৰু মানে বহুত ভিতৰৰ ফালে থাকে মানে, ইমান অপেনকে নাথাকে মানে সিহঁত।
অহ।
যেনেকে হাতী-চাতী থাকে। এতিয়া হাতীতটোতো আমি উঠিছোঁ, হাতীত উঠি পেলাই চাইছোঁ গোটেই।
অহ।
সেয়া। অ মানে তাত বহুত উম কি বুলি কয় গছ বহুত আছে দেই। বহুত পুৰণি গছ আছে মানে।
বহুত বহুত ডাঙ। পুখুৰী চুখুৰী নদী
অ, মানে দুখন জিলা মানে একেলগ হৈ পেলাই আছে ন।
তাত তো কি হয় জীপ পা তলে নিয়াবলে নিদিয়ে নহয়।
অ, নিদিয়ে।
অ।
পৰুতে চাই যাব লাগিব। তই কলে গলি?
হা হা?
তই কলে গ'লি?
মও মো যোৱা দুবছৰমান হ'ল বাও কাজিৰঙালে।
অ।
আমিও যাওঁতে জীপ চাফাৰী কৰিলোঁ। তাৰপিছত অৰ্কিড পাৰ্ক।
অ। অ তাত যে হেৰি, এইটো কি? অ এইটো কি বুলি কয়? উম। এইটো জুই ফুৱাই যে, সেইখিনি বস্তু ভাল লাগে ৰাতি।
অ বন ফায়াৰ।
অ বন ফায়াৰ কৰে। ভাল লাগে ন?
অ।
অ ভিতৰ ৰিজৰ্ট বোৰ বহুত ধুনীয়া দেই। থকা ব্যৱস্থা খিনি বহুত মানে ভাল। হা?
পাৰ্ক অৰ্কিড পাৰ্ক।
অ, কিমান অৰ্কিড আছে ন?
গছ চছ ধেৰ আছে।
উম। বৰ ধুনীয়া জেগা দেই সঁচাকে। আম অসম মুঠতে মো হেয়াই আৰু। কাজিৰঙা তাৰপিছত তালৈ বা গ'লো আৰু যে, মাই কি বুলি কয়? বাকী যোন কিখন আছে অভয়াৰণ্য। তাৰপিছত উদ্যান কিখন সেইবোৰলে যাবলে মন যায় দেই।
উম। অ মানাস খনো ভাল হব, মানাস ৰাষ্ট্ৰীয় উদ্যানো ভাল।
অঁ, সেইখন কত আছে? কোনখন ডিষ্ট্ৰিকত আছে?
মানাহ খন গুৱাহাটী চাইডে আছে নেকি?
অ, নামেৰি খনহে তেজপুৰ ফালে আছে।
অ।
উম। আছে বাৰু দেই ইয়াত। বোলে এইবোৰ এ চিৰিয়াখানা বোৰ ইমান চাবলৈ মন নাযায় কিন্তু উই দ্যান চাবলৈ মন যায় তাত মানে একদম নেচাৰেলটো থাকে ন
উম উম
সেইটোয়ে ভাল লাগে মানে পোৰা বাকী শ্বিলং গৈছা নে নাই
নাই শ্বিলং যাবলে ভাবি আছো তাকে শ্বিলং যোৱাৰ আগত হেৰী হৈ যাও নেকি এবাৰ
চে'ত
জিৰ'
অ' সেইখনো বহুত ধুনীয়া অৰুণাচলৰ ওপৰত নাই জানো
অঁ জিৰ' অ ওপৰত নহয় ওপ অৰুণাচলৰ ওপৰতে হব
উম ঠাণ্ডা পুৰা জেগাতোত
জিৰ' লেক লেক এটা আছে তাত তাত মানে কিবা লে'ক এটা আছে
অ
লেকটোত ধুনীয়াকে ব'টিং কৰিব পাৰিলা
অ মই যোৱা নাই বাৰু দেই
উম
ফটো দেখিছো তাত কিবা এ চাংঘৰ টাইপত ঘৰ বনাই থোৱা আছে
অ
বাকী হেৰি আছে নে নাই জলপ্ৰপাত আছে নাই অৰুণাচলত?
হেই অৰুণাচলত গোটেই ৱাটাৰফলে ৱাটাৰফল
হে!
আমাৰ চেচাতে আছে বোলে এটা
উম! ভাল লাগে দেই জলপ্ৰপাত ওপৰৰ পৰা পৰি থাকে। হা
অলপ খালি সোমাব লাগিব চেচাৰ পৰা
উম পতককে নাপায় আৰু
পুং যে পুং আছে বুলি কয় পুং
অ
এই তাতে আছে
অ পুং মানে কি হয় গৰম পানীৰ
নহয় নহয় মানে গাত এটা আছে তাত পুৰা পানী হ মানে জলৰ ওপৰত টোপা যে পানী মানে তাৰ পানী মানে ডাইক যাই তালে ত তালে যাবলে হলে তই মানে চুইং কইব পাৰিব লাগিব
অ অ
তহলে তাত সোমাই যাবি
উম
অ
এ অৰুণাচলৰ পৰা সেই তে চেঁচা কুণ্ডটো অৰুণাচলৰে ভিতৰুৱা হয় নাই
চেচা অলপ পৰে অৰুণাচলত অলপ অলপ চলপ পৰে
আমাৰ ডিক্ৰং ধনতো তাৰ পৰাহে ওলাই আহিছে
আ
আমাৰ ডিক্ৰং নদী খন যে
কি?
আমাৰ ইয়াৰ যে ডিক্ৰং নদীখন
অ
সেইখন অৰুণাচলহে তাপাহে ওলাই আহিছে অ
উম পাহাৰৰ পৰা আহা
অ সেখন ইমা অৰুণাচলৰ একদম ভিতৰৰ পৰা ওলাই আহিছে মানে উৎপত্তি স্থল হৈছে অৰুণাচল প্ৰদেশ।
উম
সেই ডিক্ৰঙে এটা বছৰত হেনো কিমান জন মানুহ মাৰে মানে লৈ যায় মানে
উম কাহিনী আছে আৰু মানে
আৰু এণ্টেৰেষ্টিং কথা এটা আছে বাৰটা বজাৰ আগলৈকে ডিক্ৰং নদীখনৰ হেনু সোতটো বহুত বাঢ়ি থাকে বাৰটা বজ নহয় দিনৰ
দিনৰ বাৰটা কি?
দিনৰ বাৰটালৈকে অ মানে সুতটো বহুত বাঢ়ে মানে
অ
বহুত এটা স্পীডত আহে তাৰ পিছত বাৰটা বজাৰ পিছৰ পৰাই একদম সুতটো কমি আহে মানে একদম স্মুথলি আহি থাকে মানে তেনেকুৱা
এইটো কি এইটো কিবা চাইণ্টিফিক কিবা আছে চাগে
উম সেইটোৱে
মানুহে ফুৰিব লাগে দেই ফুৰিলে একদম বহুত এক্সপেৰিয়েন্স হয়
উম
মানুহক লগ পাই ভাল লাগে তই ফুৰিবলে অকলে ভাল পাও নে মানে, গ্ৰুপৰ লগত?
গ্ৰুপহলে ভাল
উম
নহয় নহয় ঠাইৰ ওপৰত নিৰ্ভৰ কৰে অকলে কিছুমান জেগাত অকলে ভাল, কিছুমান জেগাত দুজন ভাল
উম
এইবোৰ কথা
উম জেগা আছে বাৰু এই নৰ্থ ইষ্ট পাৰ্টটোত ফুৰিবলে
আছে ছিকিম, মেঘালয়
টাৱাং টাৱাংখন ছিকিমতে নাই জানো?
টাৱাং অৰুণাচল প্ৰদেশ
অ
এই বৰফ
সেইটো চাগে একেবাৰে ওপৰত আছে চাগে দেই
অঁ
বৰফ পৰে যদি চাইনা কি চাইনাৰ কাষতেহে আমাৰ অৰুণাচলখন চাইনা বৰ্ডাৰৰ
অৰুণাচল পাৰ হৈয়ে চাইনা দেখিবিয়ে আৰু মানে।
অ', অ'।
ইফালে
উম।
বৰ্ডাৰ।
উম। এইটো ফুৰিবলে যা- যোৱাৰ বাটটো ভাল লাগে। গৈ থাকোতে মানে এক্সাইটমেন্ট এটা আহি থাকে মানে কিবা এটা দেখিম দেখিম।
অ'। সেইটোৱে।
এ বেলেগ ফুৰাৰ প্লেন নাই মোৰ। নৰ্থইষ্ট পাৰ্টটোকে মই যদি ভালকে চাব পাৰোঁ।
অ'।
ইমান এনেকুৱা নহয় আও বোলে আমুক জেগাতো গৈছিলো তেনেকুৱা নহয়। মোৰ মানে একদম যোনটো ৰ' ভাৰ্জনটোয়েদি চাই মানে কাবাৰ ঘৰৰ তেনেকুৱা সেইবোৰ তেনেকুৱা ভাল লাগে মানে। কালচাৰটো ভাল লাগে।
উম।
উম।
থাকে থাকে।
অ' এতিয়া আকৌ গোটেই বৰষুণ বানপানী নহয়।
গুৱাহাটীতটো অলপ বৰষুণ দিলে বানপানী।
উম, আমাৰ ইয়াৰ চিমেণ্ট চাপৰি জেগাত দলং ভাগি পৰিছে।
অ'।
মেনে এন এছ পি চিয়ে হেৰি পানীটো এৰি দিলে নহয়, গোটেই চবতে পানী।
অ'।
ঠিক আছে বাৰু।
আহ হ পাৰি